নাছা। হেল্ল'।
হেল্ল'।
অ' শুনিছা? কোৱা, শুনিছো শুনিছো কোৱা। হেল্ল'। হেল্ল'। তুমি শুনা পাইচা? হেল্ল'। তোমাৰ ফালে নেটকটো প্ৰব্লেম হৈ আছে নেকিচাগে? তোমাৰ এত্দম ভইচ নাই অহা দেই, তুমি যদি মোৰ কথা শুনি আছা দেন হেল্ল'। হেল্ল'। হেল্ল'। তুমি শুনা পোৱা নাই নেকি? পাইছা? অ এতিয়া পাইছো দিয়া।
অ।
তোমাৰ চাগে নেটৰ্কটোৰ অলপ প্ৰব্লেম হৈ আছে ন?
অ মই ফাইভ জি চলি আছে কানে। তাপাই
অ। অ শুনি আছো কোৱা।
হেল্ল'
শুনিছোঁ মই। কোৱা?
বাকি তুমি হলা?
মই কিয়াত টুৱেণ্টি টুতে পাছ আউট হ'লো। গ্ৰেজুৱেচন মইত টুৱেণ্টি টুত তাৰ পৰাপ পাছ আউট হলোঁ। আৰু টইন অ এম এট পাছ কৰ এম এ কৰিলো ইউনিভাৰ্চিটিৰ পৰা টুৱেণ্টি ফৌৰত ওলাইছো।
অ। বা ও তাতে পঢ়ি ছিলে।
কোন? হেল্ল' অঁ অঁ, কেতিয়া পাছ আউট হোৱা? অ শুনিছো কোৱা।
হ তে
কিমানত
চাৰ
অ
তজি ফ
আহ অ কিন্তু আমাতকে সৰু হ'ব চাগে তাই
অ
আমি লকডাউনৰ পিছতে আমি ওলোৱা টুৱেণ্টি টুত
আহ
উম
তেতিয়া তুমি কি কৰিবা
সটো
আছাম
মই এতিয়া টিউচন কৰাও আৰু এ টিউচনে কৰাইছো নাই নাই পঢ়াটো কমপপ্লেট হ'লেই টুৱেণ্টি ফ'ৰতে এম এ পাছ কৰিলো সেইটো
উম
আজি নহলে আমি দুটা কল কৰি থৈ দিমগি কালি আমি আকৌ দুটা কৰি ল'ম দিয়া ন তুমি চাগে মোক পাঁচটা কৰিব পাৰিবা
হয় উ আজি কেইটা কৰি
আজি দুটা বা তিনটা কৰি থওঁ
এটা কৰিবা
তবা তিনটা
ৰা সন্ সন্ধিয়া টাইমত ফ্ৰী থাকিবা ন
অ অ থাকে তুমি থাকিম তুমি থাকিবা নে অ সন্ধিয়া কৰি ল'ম দিয়া হব
তে মাজ পাৰী
আহ সেইটো হয় হব দে
আহ
হয় হ'ব দিয়া সন্ধিয়াকেও কৰি লব পাৰিম থাকেতো টাইম কালিও মই ৰাতি এই নাইন থাৰ্টি দ দছটা মানলে তই খালি কৰিছই। উম।
প্ৰব্লেম হৈ আছে সন্ধিয়া কৰিলে নাপাবা বাৰু মই মানে মাহীৰ ঘৰলে যাম।
অঁ অঁ।
ৱাই ফাই আছে ন তাত কম। নাপাবা
অ', এতিয়া মানে নহলে এনেকে অ', হ'ব দিয়া কৰি ল'ম সন্ধিয়া কৰি দিম উম উম ৰখি থাকি গ'লে মানে আমাৰ দুয়োৰে লছ
অ',
তেতিয়া সন্ধিয়া কৰিবা আৰু
তুমি কৰিব বচ দি দিবা
হা
অ' হ'ব দিয়া অ' হ'ব তুমি কাইলৈও কৰিব পাৰিবা আজি সন্ধিয়াও পাৰিবা
উম নহয় ইমান হোষ্টেলত ল থাকিলে মানে প্ৰব্লেম নাই যেতিয়া
অ' হোষ্টেলত ৱাই- ফাই নাই নেকি?
নাই বয়ছ হোষ্টেলত আছে আমাৰ গাছ
অ' থাকিলে নাছ। নাথাকিলে দিগদাৰ হয়।
বতৰটো ইমান বেয়াকে আহিছে বৰষুণ দিব চাগে।
হয় চালেও ভাল নহ'ল।
তোমাৰ -তোমাৰ ক'ত হোষ্টেল?
ৰাণী এই যে আজাৰাত। হেল্ল'
অঁ, মিৰছ সেইফালে ৰাণী। একলেণ্ডত, অঁ গম পাইছো। উম উম গৈছো।
একলেণ্ডত আমাৰ কলেজখন।
অঁ। অঁ বহুত দুৰ চোন।
অঁ আছে।
উমহম। এতিয়া ক'ত যাবা তুমি মৰিগাঁও যাবা ন।
উম অঁ, মই ও
অঁ। বৰষুণেই দিবচা অ অ আচ্ছা। গৈ আহা।
অঁ।
উম। কাৰণ ইয়াতেতো হোষ্টেলত আহিলেও চাগে সোমাব সোমাব দিয়ে নে পেৰেণ্টছক।
গেটৰ ভিতৰত সোমাব দিয়ে, ৰুমৰ ভিতৰত আহিব নিদিয়ে।
উম
তাৰ মানে বাহিৰতে কথা পাতিব লাগে।
অঁ, সেনেকেও সেয়া হয় ন। মানে থিয় থিয়ই কথা পাতিবলৈ ইমান দূৰ যাব আকৌ। উম কিমান মিনিট হল বাৰু মই চোৱাই নাই ৰখা। তোমাৰ হ'ব গেই চাগে। আজি আৰু কৰিবানে এতিয়া এনে ইভিনিং কৰো নেকি আমি।
কৰিবা নহ'বাই নেটৱৰ্কৰ প্ৰব্লেম পাবা ন।
ইভিনিং কৰি ল'ম, মেচেজ দি ল'বা হা, তুমি কৰি লেও।
অঁ হ'ব।
অঁ ঠিক আছে দিয়া, বাই।
হ'ব দিয়া।
উম